হয়, হয় শুনিছো। আপুনি শুনিছেনে? হয় হয় হয় খবৰ ভাল? অ আছো। হয় হয় হয় ভালে আছো দিয়ক।
হয় আপনি অ
পিছে অ কিবা কৰি আছিলে আপুনি?
নাই নাই আছো এনেই বাৰু।
হয় হয় হয় আচ্ছা আমি আজি খেতিৰ বিষয়ে আলো- চনা কৰোঁ নহ'লে হয় হয় হয়। আপুনি অ আপুনি এনে খেতি বাতি এনে কিবা কিবা কৰে নেকি?
খেতি বাতি বাৰু হয় মোক বাৰু মই- গাওঁৰ গাঁৱৰ পৰা যিহেতু আচোটো দেখি আহি আহিছো বাৰু সৰুৰ পৰা খেতি কৰা।
হয় হয়
যিহেতু মই নিজে খেতিয়কৰ ছোৱালী বুলি তেনেকে আছ- তাৰো জড়িত।
হয় হয় আৰু খেতিটো আজিকালি আচলতে আমাৰ অসমত অ- বেছি প্ৰবল প্ৰলোচননা চলি আছে আৰু খেতিটো ভালও হৈ আছে আৰু তেনেকে আপোনাৰ ধান খেতি হওঁক বা আপোনাৰ এতিয়া মানুহে বহুতেই অ মাকৈ খেতিও কৰিছিল দেখিবলৈ পোৱা গৈছিল আৰু মাক- কৈৰ পৰা আপোনাৰ মাকৈ তাৰপিছত-
কুঁহিয়াৰৰ খেতি ধান খেতি শালি খেতি এনেকৈ বহুত ধৰ ধৰণৰ খেতি কৰা হৈ গৈছিল তো দিহাৰ দেখিবলৈ পোৱা গৈছিল।
হয়
আৰু আচলতে খেতিয়ক বিলাকে এনেকুৱা খেতি কৰি পেলাই সিহঁতে বহুতো উন্নতিও কৰি আছে আৰু। নিজৰ পৰিয়ালৰ লগতে নিজেও স্বাৱলম স্বাৱলম্বী হ'ব পাৰিছে আৰু।
হয় হয়
আৰু খেতিটো আচলতে অ এনেকে আপোনাৰ যিমানে উন্নত হ'ব সিমানে আমাৰো আমাৰ কাৰণেওঁ ভাল হ'ব।
হয়
হয় হয়
আপুনি কি ভাবে? যিটো মানে আগতে যিহেতু আমাৰ কি আছিলে ধান ৰোওঁতে মানে এইটো অ গৰুৰে হাল বাই মাৰিছিলে। বৰ্তমানতো এইবোৰ ট্ৰেক্টৰ আহিলে কিবা ত যিহেতু আমাৰ খেত- তিৰ ব্যৱস্থাটো উন্নত হৈছে বৰ্তমান।
হয় হয়
আপুনি মানে এইখিনি কিমান দূৰ অ ভাল বুলি ভাবে আৰু তাৰ ফলত কি কি বেয়া হৈছে সেই খিনি জনাব নেকি
হয় বেয়া ঠিক সেনেকে দেখিবলৈ পোৱা নাযায় কিয়নো গৰুৰে হাল বোৱাৰ আ সময়ত আ তেতিয়া টাইমটো বেছিকে লাগিছিল লগতে গৰু আমাৰ আ গৰু আমাৰ মাত আ ভগৱান তৈল্য পূজা কৰাৰ নিচ নিচিনা হয় আৰু সেই গৰুক কষ্ট দিয়াৰ নিচিনা হয় কিন্তু এতিয়া অ যিহেতু ট্ৰেক্টৰৰো প্ৰচলন চলি আছে বা ট্ৰেক্টৰেৰে আহ খেতি বাতি বিলাক কৰা হৈছে তেতিয়াহলেও কম সময় অতি কম সময়তে আমাৰ বহুখিনি মাটিত খেতি কৰিব পৰাৰ কাৰণে উপযোগী হয় আৰু ট্ৰেক্টৰেৰে টাইমটো বাচি যায় আৰু আপোনাৰ যোনটো সকলো গৰু বিলাকে কষ্টওঁ নাপায় সেইটোও এটা হৈ যায়
হয়
এনেকুৱা আৰু গতিকে উন্নত দিশত পৰিছে আৰু
অ হয় সময় খিনি বচাইছে আৰু আমাৰ খেতিয়কৰ
সময় খিনি বচাইছে সিমানে কথা অ
তাৰ এইটো জানো আমি বৰ্তমান যিহেতু খেতি খেতি-পথাৰত আমি যিবোৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ আগতেটো আমি আহ গোবৰৰ সাৰ গোবৰ ব্যৱহাৰ কৰিছিলোঁ সাৰ হিচাপত
হয় হয়
ত বৰ্তমান আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তাৰ ফলত আমাৰ মানে অ ভাল আৰু বেয়া কিছুমান কব নেকি কিহৰ কেনেকে ভাল হৈছে আৰু কেনেকে বেয়া হৈছে এইটো
অ ৰাসায়নিক হয় ৰাসায়নিক সাৰ হিচাপতে চাব গলে ভাল একো হোৱা নাই কাৰণ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ নানান ধৰণৰ বেমাৰে দেখা পোৱা গৈছে আজিৰ পৰা যেতিয়া আমাৰ ককাদেউতাৰ সময়ত আছিল তেতিয়া বহুতো মানুহৰ কিছুমান বেমাৰে দেখিবলৈ পোৱাই নাযাইছিল যেনে আপোনালোকৰ ডাঙৰ ডাঙৰ বেমাৰ বিলাক অ সেইবিলাক বেমাৰৰ নামেই শুনা নাছিলোঁ বা সেইবিলাক বেমাৰৰ সৃষ্টিয়ে হোৱা নাছিল কিন্তু এতিয়া সকলোৰে ঘৰে ঘৰে যেন ৰোগী আছে সেনেকুৱা দেখিবলৈ পোৱা যায় আৰু সেইবিলাক চব ৰাসায়নিক
ৰাসায়নিক
হয় হয় হয় হয় হয়‌ সেইটো এটা ডাঙৰ সমস্যা এইবিলাক আচলতে চব ৰাসায়নিক সাৰৰ কাৰণেই এনেকুৱা হোৱা দেখিবলৈ পোৱা যায়
উম আৰু ৰাসায়নিক সাৰৰ ফলত‌ আমাৰ পানী বিলাক প্ৰদূষন হয় যিহেতু আমি পথাৰত দিওঁ নৈ নৈ নদীবোৰ প্ৰদূষণ হৈছে
হয় হয় সেইটোতো হয় নৈ নদীবিলাকৰ প্ৰদূষণ হৈছে আৰু সেই পানী কিছুমানে ঘৰত ব্যৱহাৰো কৰে, জীৱ-জন্তু খায় সেনেকে জীৱ-জন্তুৰো বেমাৰ হয় মৃত্যুমুখত পৰা দেখিবলৈ পোৱা যায় আৰু সেনেকুৱা আৰু সেনেকে আপোনাৰ
উৰ্বৰতা সেইটো নোহোৱা হৈছে।
হয় হয় হয় মাটিৰ যিটো গুণাগুণ অহ শক্তি সেইটোও নোহোৱা হৈ ন নাইকিয়া হৈ গৈছে গতিকে ৰাসায়নিক
অ যিবোৰ কেঁচু আমাৰ আজিকালিতো খেতিয়কৰ পৰম বন্ধু বুলি কেঁচুক বুলি কৈছিলে আজিকালি
হয় হয় হয় হয় আজিকালি কেঁচুক দেখিবলৈ পোৱা নাযায়। এইবিলাক আচলতে সেনেকুৱা আৰু ৰাসায়নিক সাৰৰ কাৰণে এনেকুৱা ধৰণৰ আৰু যে, আপোনাৰ খেতি পথাৰত আজিকালি কীট-পতংগ মৰিবৰ কাৰণে যিবোৰ মেডিচিন ব্যৱহাৰ কৰা হয়।
হয়, হয়।
সেইটোৰ কাৰণে আচলতে কিছুমান কি, ন্তু আহ যদিও ধান বিলাক ভাল হয় বা ডাঙৰ হয়, কিন্তু তাত কিন্তু আমাৰ সেই যোনবিলাক আহ পক মৰিবৰ কাৰণে মেডিচিনটো ব্যৱহাৰ কৰে সেইটো কিন্তু ধানত আহি যায় কিন্তু। আৰু সেনেকুৱা ধান হয়, হানিকাৰক হয়, হয়, হয়, এইটো হানিকাৰক হৈ যায়। এইটো আমাৰ খালে আচলতে স্বাস্থ্যৰ কাৰণে, ইমান উপযোগী নহয়, মই সেনেকে ভাবো আৰু। হয়, হয়।
সৰুৰ পৰা আমাৰ নানা ধৰণৰ বেমাৰে আৱৰি ধৰে।
হয়, হয়।
উম।
আৰু আপোনাৰ, হয়, কওকচোন!
কওকচোন!
হয়, হয়, সেইবিলাকৰ ফলত আপোনাৰ ছালৰো ৰস দেখিবলৈ পোৱা যায়। যিবিলাক হয় মহিলাই আপোনাৰ হওক মহিলাই হওক বা পুৰুষেই হওক খেতি পথাৰত নামি পেলাই যোনবিলাক ধান ৰুৱে ভূঁই ৰুৱে বা ধান ৰুৱে এনেকুৱা আৰু।
হয়, হয়, হয়।
বহুত ছালৰ ৰোগ। দেখিবলৈ পোৱা যায়, আগতে কিন্তু সেইবিলাক বস্তু আহ সেনেকুৱা বেমাৰ দেখিবলৈ পোৱা নৈগৈছিল। কিন্তু আজিকালি এইবিলাক আৰু কমনৰ নিচিনা হৈ গৈছে।
হয়। মানে যিমান খিনি ভাল হৈছে সিমান খিনি মানে অ', বেয়াও হৈছে আৰু উন্নত
হয়, হয়, হয়, হয়, হয়।
মানে এ যেনেকে কয় আমি এটা মুদ্ৰাৰে দুপিঠি যেনেকে থাকে, তেনেকে মানে আহ ভালো হৈছে আমাৰ যেনেকে খেতিয়কৰ সময়খিনি মানে বাচিছে। তেনেকে সোনকালে কৰিব পৰা হৈছে, উন্নত হৈছে আগতে যদি এক এক বিঘা যদি দহ মোন ধান পাইছিলে দহ মোন পাইছিলে এতিয়া বিছ মোন পাইছে। সাৰৰ ফলত কিন্তু, তাৰ ফলত যিবোৰ প্ৰদূষণ হৈছে কিন্তু, সেইবোৰ আমাৰ বেমাৰ আজাৰৰ সৃষ্টি কৰিছে। নতুন নতুন বেমাৰ আনিছে। যেনেকে আপুনি ক'লে যি বোৰ আমি আগতে নাম শুনা নাছিলো সেই বোৰ তেনেকুৱা বেমাৰ বোৰ বৰ্তমান আহিছে।
হয়, হয়।
উম।
আৰু আপোনাৰ এতিয়া যোনজন অ'
নীতিন গাডকাৰী মন্ত্ৰীজনে তেওঁ কৈছে যে, অ', পেট্ৰলৰ ইথেলন কৰিব আৰু এই ইথেলন প্ৰস্তুত কৰা হয় আপোনাৰ ধানৰ যোনটোবিলাক আপোনাৰ পেলনীয়া হয়, সেই টো আৰু আপোনাৰ কুঁহিয়াৰ তাৰপিছত আপোনাৰ মাকৈ খেতিৰে। সেইটো ক্ষেত্ৰত আপোনাৰ অ', যিখিনি কৃষক আছে সেইখিনি কৃষকবিলাকে স্বাৱলম্বী হ'ব পাৰিব। কিন্তু এটা আৰু কথা, সেইখিনি ক্ষেত্ৰত আমাৰ কৃষকখিনিৰ বহুখিনিয়ে উপকাৰ হৈছে। কিয়নো সেই যদি নীতিন থাকিব দিয়ে, সেইবিলাক বস্তু দি ইথিলন বনাব। এতিয়া আচলতে, সেই বস্তুবিলাকৰ মানে যেনেকৈ ক'লোঁ মাকৈ, ধান আপোনাৰ এই কুঁহিয়াৰ। সেইবিলাকৰ চাহিদা বাঢ়িব, চাহিদ দা বাঢ়িব, কিন্তু কিছু কিছু দিশত কিন্তু সেইটো প্ৰব্লেমো হ'ব। কাৰণ যেতিয়া ইথেলন এটা প্ৰস্তুত কৰে এক লি, এক লিটাৰ ইথানল প্ৰস্তুত কৰাৰ সময়ত, আমাৰ দহ লিটাৰ পানী ব্যৱহাৰ হয়। গতিকে সেই পানীত আছিল অপব্যয় ব্যৱহাৰ হোৱাৰ নিচিনা হৈছে আৰু সেই পানীটো ৰিচাইকেল কৰিব নোৱাৰে। মানে এবাৰ ব্যৱহাৰে কৰিব পাৰিব আৰু নেক্সট ব্যৱহাৰ কৰিব নোৱাৰে।
উম।
এইখিনিৰ ক্ষেত্ৰত কিন্তু আমাৰ আমাৰ পানীৰতো অলপ অভাৱ হোৱাৰ নিচিনা হৈ যাব পিছত, হৈ যাব পাৰে আৰু পিছত।
হয়, পানী সমস্যা দেখা দিব বা য'ত নেকি ফেক্টৰীটো থাকিব তাতে ওচৰ-পাজৰৰ প্ৰদূৰ্ষণ হ'ব, বায়ু প্ৰদূৰ্ষণ হ'ব, নৈ নদীবোৰ প্ৰদূষণ হ'ব তাৰ ফলত।
হয় হয় হ'লেও হয়
নানা ধৰণৰ বেমাৰ-আজাৰে দেখা দিব আৰু।
হয় দেখিব পোৱা যাব। এতিয়া ইতিমধ্যে মেঘালয়ৰ যিটো বৰণিঘাট গাঁও হয়, সেই গাঁওখন আচলতে বহুত পৰিষ্কাৰ আৰু আঁহ শান্তিপূৰ্ণ গাঁও আছিল, কিন্তু যেতিয়া সেই কোম্পানীটো প্ৰস্তুত কৰিলে, তাত কিন্তু বহুত দেখিবলৈ পোৱা গৈছে। এইযে বহুত পলিউচন হৈ আছে আৰু তাত বহুতে মানে এনে পলিউচনে আৱৰি ধৰিছে আৰু গোটেই গাঁওখনত অহ' তাত বেয়া গোন্ধ দেখিবলৈ, শুনিব পোৱা গৈছে আৰু।
উম মানে, এতিয়া গাঁওখন মানে, এতিয়া মানে এ মৃত্যুৰ গৰকাত আছে বুলি ক'ব পাৰি আৰু।
হয়, তেনেকুৱা নিচিনাই হৈ গৈছে এতিয়া, গতিকে কিছু কিছু ক্ষেত্ৰত যদিও আমাৰ অ' উন্নত হৈ পেলাই যদি কিছু কিছু ক্ষেত্ৰত ভাল হৈছে, কিছু কিছু ক্ষেত্ৰত সেনেকুৱা বেয়াও হৈছে কিন্তু
উম।
সেই হিচাপে পুৰণি দিন বোৰ ভাল আছিল বুলি কোৱা যায় আৰু সেনেকুৱা আৰু।
উম, উম। বৰ্তমান মানে সময় আৰ্হি, কৰিবৰ কাৰণে যিবোৰ আহ' আধুনিক, যিবোৰ আহ' যন্ত্ৰ পাতি ব্যৱহাৰ কৰা হৈছে আহিলা মতে, সেইখিনি মানে ভালতকৈ মানে বেছিকে, আমাৰ বেয়া কৰি আছে, স্বাস্থ্যৰ ফলত।
হয়, হয় উন্নতি দেখাৰ ক্ষেত্ৰত ভাল হৈছে, কিন্তু আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আঁহ' বেয়া হোৱা, বেয়া হৈ গৈছে আৰু তাৰ কাৰণে আজিকালি বহুত মানুহ কম অকালতে মৃত্যু হয়। এনেকুৱাও হয়, দেখিবলৈ পোৱা গৈছে। আৰু নানান সৰু পৰা বেমাৰ দেখিব পোৱা যায়, আজি হয়, হয়, হয়।
এইবোৰ চব খোৱা খাদ্যৰ ফলত হয় বা আমাৰ যিবোৰ, আমি যিবোৰ, আমি আহ' উশাহ নিশাহ লওঁ, সেই বায়ু প্ৰদূষণৰ ফলত হয়। আমি যিবোৰ তেনেকে
হয় হয় যেতিয়া আপোনাৰ হাণ্ড্ৰেড পাৰ্চেণ্ট পিয়'ৰ, আমাৰ অক্সিজেন শৰীৰত লওঁ এতিয়া আমাৰ আ-আম যিটো জীৱন প্ৰণালী সেইটো আমাৰ ভাল হয় বা আমি লং-লং লাষ্টিং বাচি থাকিব পাৰো, কিন্তু আমাৰ অক্সিজেনটো যদি আমাৰ ভাল নহয় বা প্ৰদূষণত-প্ৰদূষণমুক্ত জাগা আ প্ৰদূষণত যদি আমি থাকোঁ, তেতিয়াহ'লে আমাৰতো স্বাস্থ্যৰ হানিকাৰক হ'বই আৰু আমাৰ হয়, টো ক্ষতি হ'ব। লাঞ্চত ক্ষতি হয় আপোনাৰ, হাৰ্টত ক্ষতি হয়। আৰু সেনেকুৱা আৰু।
হয়, হয়। ত আমাৰ মানে গোটেইখিনি মানে, অ', আমি নিজকে উন্নত বুলি কওঁ। ক'ব পাৰিছো কিন্তু তথাপিতো মানে আমি আ উন্নত বুলি ক'লেই নহ'ব মানে আমাৰ স্বাস্থ্যটো চাব লাগিব তেনেকা হৈছে আৰু।
হয় হয় হয়, সেইটো আৰু অ', কাৰণ দেহা থাকিলেহে বেহা। গতিকে স্বাস্থ্যটো যদি আমাৰ ভাল ন থাকে তেনেহ'লে টকা পইছা ইনকাম কৰি আমাৰ কোনো লাভেই নাই, সেনেকুৱাও হয়।
হয়। নিজকে উন্নত বুলি কোৱাৰ একো মানে মূল্যই নাথাকিব তেতিয়া।
মূল্যই নাথাকিব হয়। ঠিকে কৈছে আপুনি। গতিকে কিছু কিছু ক্ষেত্ৰত, হয় আমি কিছু কিছু ক্ষেত্ৰত যিনটো আমি গম পাওঁ যে, এইটো এনেকুৱা কৰিলে, এনেকুৱা এনেকুৱা সমাজৰ ক্ষতি হ'ব পাৰে বা আমাৰ নিজৰ ক্ষতি হ'ব পাৰে বা আমাৰ গাঁওখনৰ ক্ষতি তি হ'ব পাৰে, সেইটো বস্তু আচলতে সেইটো নকৰা-কাৰ-নকৰাকে থকাই ভাল।
হয় হয়।
সেনেকুৱা আৰু কিছুমান বহুত ধৰণৰ কথা থাকে। অ', ভাল লাগিল আপোনাৰ লগত কথা পাতি। হয়, আপোনাৰ লগতো কথা পাতি মোৰ ভাল লাগিল। ন', হয়।
হয়।
ঠিক আছে তেনেহ'লে, ৰাখিছোঁ। হয়, ধন্যবাদ।